হয় কওকচোন
নমস্কাৰ।
হয়, নমস্কাৰ আপুনি আ আ উমহু, কি কৰি আছে?
মইতো একো কৰা নাই এনেই আছো ঘৰতে
হয় হয়, আপুনি ক'ৰ পৰা হয় কি কৈছিলে?
এনেই মানে ঘৰত কাম-চাম কৰা হৈ গেল।
হয় হয়, হয় আপুনি হ মই এই ভাত অলপ বাগতে খালো ভাত খাই তাৰমানে অকমান ৰেষ্ট লৈছো।
অ ঠিকেই আছে। এনে ভাত
হয়, ভাত মানে মইয়ে ভাতৰ লগত আছিল আমাৰ হল ডাইল আছিলে অ তাৰপিছত মাছ। অঅঅ পটল ভাজি চালাড আছিলে। এইখিনি আছিলে। আৰু কেতিয়াবা মাংস থাকে সময় গতিকে, কিন্তু চিৰদিন মাংসটো আমাৰ খোৱা নাই না যায়।
হয়, ইমান মাংসটোও খোৱা ভাল নহয়।
অ ভালো নহয় পেটৰ কাৰণে অকমান আৰু মাংসত তো আমাৰ মানুহৰ কাৰণে নহয় মাংসটো ক'ব গ'লে শাক পাচলি যিখিনি
অ হয় সেইটোও হয় ময়ো ময়ো এতিয়া কৰিলো জাষ্ট মই খালো ভাত ভাত
খালে শাকখন কি আছিলে খাদ্যৰ লগত
মই ডালি আৰু আলু ভাজি।
হয় হয়, আৰু তেলিকে যিচোন দে উম উম মানে বহুত শাক আঞ্জা থাকিলে খাবই পইচা নাযায় নহয়।
অ হয়, সেইটোৱে হয়।
টেষ্টিটো বেলেগ বেলেগ হৈ যায়।
টেষ্টটো বেলেগ বেলেগ হৈ যায় মানে আইচ থাকিলে আপোনাৰ দুটা বা তিনি
হয় হয়ও খাই ভাল লাগে বহুত হ'লে টেষ্টটোও ভাল নালাগা হয় হৈ যে বেলেগ বেলেগ হৈ যায় আৰু কেতিয়াবা দেচোন দেচোন দে আলহী আহিলে অকমান খাদ্য আলহীৰ কাৰণে অলপ বেছিকে বনাও যায় বেলেগ বেলেগ আই টেম হয়নে আমাৰ হয়নে তাৰপৰা তোমাৰ তেনেকুৱা হয়, আমাৰ আমাৰ হয় আৰু ৰাতিটো মানে এনেই অলপ হালকা আহ্ খানা-খাদ্য খাব লাগিলে আৰু ৰাতি বেছি ৰাতি লাইট বেছি অভাৰ খাব নালাগে আমাৰ হজম শক্ শক্তিটো আমাৰ ৰাতি নহয়, খাদ্য খালে।
হয়। ৰাতি তাৰমানে ইমান বেছিও বেছি তাৰমানে খাব নালাগে। অলপ কমকে খাব লাগে ৰাতি।
সেইটো কৈছো আৰু আপুনি ৰাতি কি খায় ভাত খাই নে ৰু। টি খায়।
ৰাতি ভাতে খাওঁ।
অ' ভাত খাই আৰু ভাতটো আপুনিয়ে বনায় নে। ঘৰত মা দেউতাক মা বনাই।
ভাততো মই মা আছে মানে গাঁৱত আছে। মানে ওচৰত নাই এতিয়া।
এতিয়া আপুনি দূৰত আছে নেকি?
হয় মই দূৰত আছো, মানে মই য'ত আছো মানে মই থাকো আৰু মোৰ দাদা আছে দাদা থাকে।
আপুনি ক'ত থাকে?
মই গুৱাহাটীত থাকো।
হয়, হয়, হয়। অ' এতিয়া আপুনি তেনেহ'লে নিজেই ৰান্ধে অকলে পাৰে ৰান্ধা বাঢ়া কৰিব।
অ' ৰান্ধিব পাৰো, উম ফাস্ট ফাস্ট অলপ ৰান্ধিব পৰা নাছিলো। মানে শিকি গৈছো মানে এইকেইদিন ৰান্ধি।
হয়, হয়, আৰু শিকিবতো লাগিবই নহয়।
চব কামেই শিকিব লাগে।
চব কামেই শিকিব লাগে চিৰদিনটো মা দেউতা বা বেলেগ কোনোবা নো- পোৱা।
হয়।
কেতিয়াবা অকলে থাকিব লগা হয়। আৰু আপুনি এনে কি খাই ভাল পায় এই পচন্দৰ কিবা খাদ্য আছে নে? নেকি
মোৰ পচন্দৰ খাদ্যটো এ ক'ব গলে মই চবতকে মই দালিটো ভাল পাও বেছি মানে দালি বেছি
অ', তো' দালিটো আজি মই প প্ৰথম শুনিছো আপুনি যে দালি খাই ভাল লাগে বহু বহুতে বহুতে মানুহ দেখিছো দালি মানে খং কৰে দালি কিমান খাবা দালি দি। তেনেকুৱা।
মই দালিটো ভাল পাওঁ আৰু।
হয়, দালিটো তাৰমানে আপোনাৰ তিন টাইম আপুনি দালি খায় নেকি? ৰাতিপুৱা
তিনি টাইম নাখাও, কিন্তু তিনি টাইম নাখাও, কিন্তু দিনত হ'লে এবাৰ খাওৱে।
হয়, হয়, দিনত এবাৰ খায় আৰু। আৰু দিনত খাই ন? হেল্ল'
অ'হেল্ল'
অ'দিনত খাই। আৰু মাংস কোনটো মাংস ভাল পায় কওকচোন আপুনি? মই মই ভাল পাওঁ মানে মই বেছি ভাতটো মই ভাল নাপাওঁ। মানে দুই এখন মোৰ ৰুটি হ'লেই চলি যায়। মই ভাতটো মানে তেনেকৈ ভাত খালে মানে পেটটো কিবা ওজন হৈ যায়।
পেটটো বাঢ়ি আহে ভাত খালে। গাটো মানে ঢিলা হয় তেনেকুৱা আৰু। আৰু আপুনি হেৰি কি বুলি কয় আপুনি মাংস খায়নে?
হেল্ল' হেল্ল'। হেল্ল'। বেলেগ শুনি আছে নে? আপুনি মাংস খায়নে নাখায়? হেল্ল'
হেল্' মোৰ আৱা
অ শুনা পাইছো এইবাৰহে পালো মই কৈ আছিল নেকি আপুনি? অ মই আপোনাক সুধিছিলো যে মাংস আপুনি কোন কিহৰ মাংস ভাল পায়। মুৰ্গী হাঁহ অ ব্ৰইলাৰতো ভাল পায়। ব্ৰইলাৰটো আপুনি ৰান্ধে কেনেকে? সেইটো মই কব নেকি? মোক শিকাব পাৰিব নেকি? মই ব্ৰইলাৰটো মানে ৰান্ধি পোৱা নাই। বেলেগ ৰান্ধিছো ব্ৰইলাৰটো কেনেকে ৰান্ধে? কওকচুন।
ব্ৰইলাৰটো একচেলি মই নাৰন্ধো মোৰ দাদা আছে দাদাই ৰান্ধে।
দাদাই ৰান্দে তেনেহ'লে আপোনাৰ চিন্তা নাই খালেই হ'ল।
অ খালি মই মানে ভাতটো আৰু বনাও, এনেই চব্জি ইমান নবনাও বেছি।
অ চব খান খোৱা খাদ্য নবনাই আৰু খোৱা খাদ্য আপুনি কিহৰ খালে কিহৰ কাৰণে উপযোগী বুলি ভাবে?
হয়।
শাক খালে উপযোগী বুলি ভাবো।
অ খোৱা খাদ্য আমাৰ মানে খালে শৰীৰৰ কাৰণে আমাৰ বেমাৰ আজাৰ ভাল খানা খাদ্য খাব লাগে বেমাৰ আজাৰ নহয় আৰু।
স্বাস্থ্য ভালে থকাৰ কাৰণে আৰু ঔষধ নিদিয়া খাদ্য হয়নে।
হয় সেইটো ক'ব গলে আপোনাৰ মানে এইবিলাক জন্তু মানে কে কেঁচা চব্জি বুলি ক
হয় কেঁচা চব্জিতটো খাব লাগে আৰু আজিকালি চব্জি বুলি ক'লে আজিকালি মানে প্ৰায়ভাগে কেমিকেল ঔষধে দিয়া হয়নে পাৰিলে আমি যিমান পাৰো আমি নহ'লেতো নহবৈ আৰু পাৰিলে আৰু নিজে অলপ খেতি বা চাৰটোৰ ওপৰত বা কিবা অলপ মে মাতি থাকিলে নিজে কৰিব চেষ্টা কৰিব লাগে।
হয় সেইটো হয় আৰু আজিকালি বহুতে কৰে চাহটোৰ ওপৰত
খেতিতটো আমাৰতো মানে গাঁৱতে হয় মানে টাউনতটো খেতি কৰিব
হয় টাউনত টাউনত কৰিব নোৱাৰি, হয়তো কিছুমানে কৰে টাউনত যাৰ মাটি থাকে আৰু ওপৰত চাহটোৰ ওপৰত যে কৰে গম পায়নে আপুনি হয় তেনে পাচলি খেতি কৰে এইটো কাৰণে কৰে যে ঔষধি যাতে ক্ষতি নকৰে এইটো কাৰণে কৰে আৰু
হয়
হয় আৰু আপুনি চৰ্বত খায় নে নাখায় চৰ্বতে যে বনায় কেনেকে, কিহৰ চৰ্বত খাই ভাল পায় আপুনি হয়, গৰম দিনত চে খায়।
হয় খাও মই, আ আ আপুনি খাই নে
হয় মোৰ খোৱা হয়, কিন্তু লেবু যে টেঙা দিয়ে লেবুটেঙা সেইটো মই খাওঁ প্ৰতিদিনে কেতিয়াবা কেতিয়াবা খোৱা নাযায়, আহ
হয়
মোৰ যোৱাকালি খালো আৰু আজি খাম তাৰমানে, সেইটো ভাল পেটৰ চৰ্বিৰ কাৰণে হয় খাব লাগে।
এনে আ আ আপুনি কিবা খেতি-চেতি
হয় আমাৰ খেতি আছে, মোৰ ঘৰ গাঁৱতে হয়। গতিকে মোৰ খেতি এই আছে মোৰ ৰঙালাও খেতি ধান খেতি অসমত যিহেতু ধান খেতি হয়, ধান খেতি আছে। তাৰপিছত হ'ল মাকৈ খেতি কৰে আমাৰ
তাৰপিছত হ'ল, এই বেঙেনা খেতি কৰে। কবি আজিকালি কবি নাই, কবি। কৰিব লাগে খেতি মানে সেইটো কাৰণে কৰা হয়, যিটো খোৱা খাদ্যৰ কাৰণেও কৰা হয় আৰু ইনকাম সেইটো কাৰণে কৰা হয় দুটা হয় আৰু সেনেকুৱা হয় পইচাৰ কাৰণেও কৰা হয় আৰু নিজে অলপমান ভাল খাব পাৰো তেনেকুৱা আৰু
ঠিকে কৈছা, এনে এনা আপুনিতো ঘৰত থাকে, এনে ঘৰত থাকি আপুনি
হয় ঘৰত থাকি মই এনেই খেতিতে অকমান সময় দিছো অলপ মানে শাক -পাচলিৰ এইটো খেতিটো মানে আমাৰ পৰম্পৰা বুলি ক'ব পাৰি প্ৰতি ঘৰতে আমাৰ, অলপ হলেও মানে খেতি কৰে।
কম বেছি পৰিমাণে খেতি কৰি।
অঁ এনে এ আপুনি এনে ধৰক আঁ আলু খেতি কৰে।
আলু, অঁ আলু, আলু খেতি, খেতি কৰে আলু, আলু খেতি হ'ল জানুৱাৰী, ফেব্ৰুৱাৰী, ডি অঁ ডিচেম্বৰ এনেকাত আলু খেতি কৰে। যি, টো বৰষুণ নিদিয়ে তেনেকুৱা হয়। ডিচেম্বৰ এন।
আৰু কি কি কিহৰ খেতি কৰে।
আৰু খেতি কৰে আৰু হেৰি এই যে হালধি আছে না এইবিলাক হালধিৰ খেতিক মচলা জাতীয় আৰু উম কচু এইবিলাক খেতি কৰে। হেল্ল' হয় হাঁ হাঁ। হেল্ল',
হেল্ল',
ঠিক আছে ঠিক আছে তেনেহ'লে এতিয়া ৰাখিলোঁ
হ হয় ঠিক আছে।